হেল্ল'
হেল্
অ
অ হেল্ল' নমস্কাৰ
অ নমস্কাৰ
হেল্ল'
অ
অকচন
অ আজি আমি আমাৰ আজি আমি খাদ্যৰ ওপৰতে আলোচনা কৰোঁ নেকি
অ ঠিক আছে
উম খাদ খাদ্যবোৰ কেনেকুৱা হোৱা উচিত
মোৰ মতে খাদ্যবোৰ আজিকালি খাদ্যবোৰৰ ওপৰত কি কম আৰু আগৰ দিনৰ খাদ্যবোৰে বেছি ভাল আছিল যেনে আগৰ দিনৰ মানুহবোৰে মে শাক পাচলিবোৰ এতিয়া শাক পাচলিৰ ওপৰতে কওঁ যেনে এতিয়য়া শাক পাচলিবোৰ বহুদিন দিন বহুত দিন ধৰি পেলাই তাৰমানে উম সাঁচি থোৱাৰ বাবে কিছুমান দ্ৰবজাতীয় বস্তু তাৰমানে ব্য্ৱহাৰ কৰে কিন্তু আগৰ দিনৰ খাদ্যয় বস্তু বা ঘৰত বনোৱা ঘৰত তাৰমানে যেনে আমি যিবোৰ খেতি কৰো সেইবিলাক তাৰমানে প্ৰটিন তাৰমানে ত যোনটো হে থাকে ভিটামিন থাকে সেইটো তাৰে বেছি ভাল তাৰে যেনে উম যেনেক ঘৰতে যিবোৰ আমি শাক পাচলি তৈয়াৰ কৰো সেইবিলাক খোৱাাতো অতি দৰকাৰী তুমি কি বুলি ভাবা এইবিলাকৰ ওপৰত
সেইবিলাক মানে আজিকালিতো বহুতো ৰাসায়নিক সাৰ দি দি বা বহুতো মেডিচিন দি কিনে বস্তু বিলাক অ কেইদিনমানৰ কাৰণে ভালে ৰখাৰ বাবে দিয়ে সেই তাৰ পিছত সেই আমি খোৱাৰ পাছত বহুতো বেমাৰ দেখা দিয় আৰু
উম সেইটো হয়
আজিকালি মানে ভাল হ'বৰ পাৰে ফলটো মানে ভাল হোৱাৰ কাৰণে মানে বহুত উন্নতত সাৰ প্ৰয়োগ কৰা হয় কিন্তু সেই আহাৰ আমাৰ বহুতো ক্ষতি হয় আৰু
সেইটো
উম
এনে তোমাৰ মতে যে এনে তোমাৰ মতে আগৰ দিনৰ শাক পাচলিবোৰ আছিল যেনে আমি ঢেকীয়া শাক যেনে। কল পচলা সেইবিলাক সেইবিলাকৰ ওপৰত তুমি কি ক'ব বিচাৰা সেইবিলাক খাদ্যয়ৰ ওপৰত
সেইবিলাক মানে তোমাৰ সেইবিলাক খালে আমাৰ দেহাটো বহুত সুস্থ হৈ থাকে আৰু কোনো ধৰণৰ বেমাৰৰ যোগ দেখা নিদিয়ে।
উম।
ইলিতো বহু আজিকালি তোমাৰ ধৰা বহুতো খাদ্যত বহুতো মেডিচিন প্ৰয়োগ কৰে তাৰ ফলত আমাৰ বহুতো বেমাৰ দেখা দিয়া হৈছে আজিকালি যেনেকৈ তোমাৰ কিডনী বেয়া হয়। তোমাৰ লিভাৰ বেয়া হয় এই এই কাৰণে আৰু তোমাৰ তোমাৰ মতে কেনেকুৱা
মনতেতো এতিয়া তুমি কোৱা কথাতো কওঁ যেনে এতিয়া চাবা এতিয়া আমাৰ উম' ককা আইতাহঁতৰ দিনত যেনে ঢেকীয়া শাক, কল পচলা আদি তাৰমানে, খাদ্যবোৰ তাৰমানে, খাই থাকে বা ককা আইতাহতে এতিয়াও আনে কিন্তু এতিয়া আমি, আমি বজাৰৰে খাদ্য বা দোকানৰে খাদ্যয় বস্তুবোৰৰ কথা কওঁ যেনে, এতিয়া এতিয়া চাবা কিছুমান এনেকুৱা বস্তু আছে যে বিলাহী, বিলাহী বা বিলাহীৰ কথাাতো কওঁ, বিলাহী বিলাক তাৰমানে এদিনতে তাৰমানে পকাবৰ কাৰ তাৰমানে, পক পকিবৰ কাৰণে তাৰমানে কিছুমান এনেকুৱা জাতীয় এনেকুৱা ধৰণে মেডিচিন ইউজ কৰে, যিবোৰ খোৱাৰ ফলত আমাৰ ভিতৰ কিছুমান বেমাৰ, যেনে আমাৰ, সেইবিলাক খোৱাৰ খোৱাৰ ফলত আমাৰ পেটৰ অসুখ পেটৰ এইবিলাক হয় যেনে, তাতে বিলাহীটো যেনে তুমি চোৱা এটা গছত বিলাহী পকে ন, সেইটো চিঙি উম বিলাহীটো গছতহে পকিলে তাৰমানে খোৱাাতটো ভাল, যেনে চাবা এতিয়া দোকানতে, এদিনতটো ইমান বোৰ বিলাহী একেলগে পকি নাযায় ন। উ, নাযায় সেইবাবেই চোৱা তাতে সেইবিলাক পকাৰ কাৰণে কিমান দ্ৰব জাতীয় বস্তু, কিমান তাৰমানে মেডিচিন মাৰে যাৰ ফলত এই ৰাতিৰ ভিতৰতে উ' গটাই তাৰমানে, বিলাহী বিলাক পকি কিনে তাৰমানে মানে লাল হৈ থাকে, সেই সেইটো বস্তু খোৱাৰ ব আমাৰ ইমান কিছুমান বেমাৰ হয়, আৰু তেনেকুৱা কবলৈ গ'লে টাউন টাউন এলেকাত, যেনে চাবা, তাতেতো খেতি বাতিবোৰ নহয় ন, তাত ইয়াৰ পৰা তাৰমানে লোৱাৰ আছাম বা পাৰচামৰ পৰা যি গাঁৱলীয়া অঞ্চল বিলাকৰ পৰা মানে, উ বস্তু বোৰ লৈ যায়, খেতি খেতিৰ বস্তু বোৰ, তাৰমানে শাক পাচলি হওক বা মূলা, বা এনেকুৱা কিছুমান বস্তু লৈ যায় লৈ যায় কিন্তু তাতো এদিনতেতো এদিনতেতো ইমান বোৰ বস্তু বিক্ৰী নাজায় ন তাৰ ফলত উম, বিক্ৰী নাযায়, সেইকাৰণে তাৰমানে সিহঁতে ফ্ৰিজত হওক বা কিবা হে গুডান তাৰে উশাহ মেডিচিনজাত বস্তু বহুত দিন ধ তাৰমানে সংৰক্ষণ কৰি ৰাখে, সেই সবিলাক বস্তু খোৱাৰ ফ আমাৰ বহু বেমাৰ হবলৈ ধৰি, যায় উ তাৰ মানে কিছুমান ল'ৰা ছোৱালী, এইবিলাক খোৱাৰ ফলত তাৰমানে, কিছুমান তাৰমানে, কি কম আৰু তাৰমানে বহু বেমাৰ দেখা দিয়ে। তুমি তাৰমানে, টাউনৰ বা ইয়াতে যিবোৰ বস্তু বেমাৰ, সেইবিলাকৰ তুমি কি ক'ব বিচাৰা তাৰমানে?
মানে তোমাৰ আমাৰ বৰ্তমান সুষম খাদ্য খোৱাাতটো আমাৰ বিশেষ ভাৱে গুৰুত্বপূৰ্ণ কাৰণ তোমাৰ যি খাদ্যত প্ৰটিন চৰ্বি, ভিটামিন, খনিজ লৱন আৰু পানী সঠিক পৰিমণে থাকে, তাকে খাদ্য বলে, হয় নে! অ' যেনেৰে ফল মূল আৰু আৰু সেউজীয়া শাক পাচলি খোৱা দৰকাৰ, কাৰণ এইবোৰত বহুতো ভিটামিন আৰু খনিজ পদাৰ্থ থাকে, অ' যিয়ে আমাৰ শৰীৰত কোনো ধৰণৰ ৰোগে আক্ৰমণ কৰিব নোৱাৰে আৰু সুৰক্ষা হৈ থাকে আৰু, সুৰক্ষা দিয়ে। কিন্তু তোমাৰ আজিকালি বহুতো সেই ফা ফাষ্ট ফুড বেছি খায়, হয়নে! কিন্তু এ অত্যাধিক ফা ফু খালে আমাৰ সাস্থ্যৰহুত ক্ষতি কাৰণ আমি পুষ্টিকৰ পুষ্টিক আৰু তোমাৰ সেই স্বাস্থ্যকৰ খাদ্য খাব লাগে। উম ত লগতে আমি বিশুদ্ধ বাণী নিয়মে ভাবে খাব লাগে বাৰু পানী স খাল আম দেহাত বহুত সুস্থ হৈ থাকে আৰু। চাফা কৰি থাকে ৰ।
উম, এতিয়া চাবা তোমাক এটা কথা কওঁ যি তুমি জীৱ এতিয়া চাবা এতিয়া আমি কিছুমান ফাষ্ট ফুড জাতীয় বস্তু আছে যেনে উ মম হওক বা চাওমিন হওক সেইবিলাক খোৱাৰ ফলত তাৰমানে বহুত বেমাৰ- বেমাৰ পেটৰ অসুখ বা গেষ্ট্ৰিক সেইবিলাক দেখা দিছে সেইবিলাকৰ বৰ্তমানে তুমি কেনেকুৱা এটা মন্তব্য দিব খজা তুমি আৰু সেইবিলাক তুমি গ্ৰহণ কৰা নে ন
সেইবিলাক মানে তোমাৰ কেনেকুৱা আমাৰ আজিকালি বহুতে ফাষ্ট ফুড খাই বেছি খাই ভাল পায় আৰু। কিন্তু ফাষ্ট ফুড খালে আমাৰ বহুত সস্বাস্থ্যৰ ক্ষতি হব পাৰে কাৰণ অহ আমি পুষ্টিকৰ আৰু স্বাস্থ্যকৰ খাদ্য খাব লাগে। সদায়।
হয় সেইটো হয়।
তোমাৰ তাৰ পিছত বিশুদ্ধ পানী আৰু পানীতো ধুন বিশুদ্ধ পানী খাব লাগে আৰু।
উম, হেল্ল',
উম, আৰু তোমাৰ আমাৰ আমাৰ যদি আমি ভাল সুস্থ খাদ্য খাওঁ আৰু খাদ্য আমাক শক্তি দিয়ে আৰু বৃদ্ধি বিকাশত সহায় কৰে আৰু শৰীৰ সুস্থ কৰি ৰাখে আৰু কিন্তু আৰু তোমাৰ সেই কি বুলি কয়। শিশুৰ পৰা বৃদ্ধিলকে সকলো মানুহৰ বাবে পুষ্টিকৰ খাদ্যয় অতি প্ৰয়োজন।
উম সেইটো হয়।
উম ' তোমাৰ আৰু কি বুলি কয়। আমাৰ পুষ্টিকৰ খাদ্যবোৰে আমাৰ শৰীৰত কি-কি কাম কৰে তুমি জানানে?
জানো এনে চাবা এজন শিশুক তাৰমানে ডাঙৰ দীঘল হোৱাৰ বাবো যেনে একে কিছুমান এনেকুৱা খাদ্য আছে নহয় যিবোৰ খাদ্য তাৰ মানে আমি খোৱাটো জৰুৰী অতিকৈ যেনে ভাত। বা ভা ভাত জাত ভাত খাব লাগে। কিন্তু এতিয়া চাবা এতিয়াই কেনে হৈছে যে ল'ৰা ছোৱালী বিলাকে তাৰমানে সেইবিলাক পুষ্টিকৰ খাদ্য খাদ্যবিলাক খোৱাৰ উপৰি যেনে আগৰ আমি অহ আমাৰ ককা আইতা হতে শাক পাচলি খাইছিল বা কিবা কিছুমানে কল পচলা, কৰে ঢেকীয়া এইবিলাক। খাইছিল তাৰ ফলত তামনে, সিহঁতৰ তামানে গ্ৰথটো তাৰমানে - তাৰমানে বৃদ্ধিটো বহুত কম সময়ৰ ভিতৰত। তেল ভিতৰতে হৈছিল। এইটো ল'ৰা ছোৱালীবিলাকক চাম যেতিয়া ল'ৰা। সেইবিলাক শাক পাচলি জাতীয় বস্তুবোৰ খায়। তাক খাই খালেও তামানে কেনেকুৱা এতিয়া চাবা, এতিয়া বহুত দিন দিনৰ বাবে তামানে মেডিচিন জাতীয় বস্তুবোৰ তাৰমানে ব্যৱহাৰ কৰি থৈ দিয়ে। তাৰ ফলত তাতমানে কেনে হবলৈ ধৰিছে যে। সেইবিলাক
উম - উম।
নে চাবা এতিয়া দোকানতে পেকেজ এটা বস্তু ওলাই থৈছি। তাত তুমি এতিয়া কেনেকুৱা বস্তু তামানে সেইবিলাক নিৰ্মাণ উম, তাৰমানে
উম, উম। আৰু তোমাৰ ফাষ্ট ফুড, উম, তোমাৰ আৰু কি বুলি কম, ফাষ্ট ফুড খাবলৈ সোৱাদ লাগিলেও এতিয়াও, এতিয়া অধিক পৰিমানে খোৱাতো স্বাস্থ্যৰ বাবে বহুত ক্ষতিকাৰক হৈ পৰে আমাৰ, এ ইয়াত আমাৰ ফাষ্ট ফুডত সাধাৰণতে তোমাৰ অধিক তেল আৰু নিমখ আৰু চেনিহে থাকে, তাৰপিছত ফাষ্ট ফুড খালে তোমাৰ হেৰি অ' ডায়বেটিছ, হৃদৰোগ, আহ উচ্চ ৰক্তচাপ আদি সমস্যা হব পাৰে। আৰু লগতে শৰীৰৰ বহুতৰ ক্ষতি কৰে, সেয়ে তোমাৰ ঘৰুৱা খাদ্য খোৱাত বেছি উপ-উপকাৰী বুলি মই ভাবো আৰু মোৰ মতে।
উম।
ঘৰতে প্ৰস্তুত কৰা অধিকাৰ আৰু পৰিষ্কাৰ আৰু এইটো আমাৰ যিটো পৰিষ্কাৰ। কিন্তু আজিকালি বজাৰত যিবিলাক তোমাৰ কিনিব পায়, সেউজীয়া শাক পাচলি হওক বহুতো সাৰ-সাৰ প্ৰয়োগ কৰে। তাৰ ফলতো আমাৰ শৰীৰটো বহুত ক্ষতি হৈ আছে কিন্তু আৰু তোমাৰ অ', খাদ্য যিকোনো খাদ্য খালে খোৱাৰ আগত তোমাৰ হাত ধুব লাগে, পৰিষ্কাৰ খাদ্য খাব লাগে, সময়মতে আহাৰ গ্ৰহণ কৰিব লাগে অত্যাধিক খাদ্য খোৱাৰ পৰা বিৰত ৰাখিব লাগে কিন্তু, মোৰ মতে। আৰু তাৰ উপৰিও কিন্তু তোমাৰ পানীৰ পানী কিন্তু বহুত গুৰুত্বপূৰ্ণ, কাৰণ পানী তোমাৰ জীৱনৰ মূল আধাৰ আমাৰ, আমিতো আগতে পাইছিলো পানী জীৱনৰ মূল আধাৰ বুলি। পানীয়ে শৰীৰৰ তাপমা নিয়ন্ত্ৰণ কৰে আৰু পাচনত সহায় কৰে, তোমাৰ শৰীৰৰ অপদ্ৰব্য বাহিৰলৈ উলিয়াই দিয়ে। হয়নে?
উম, সেইটো হয়, অ', সেইটো হয়।
তোমাৰ আৰু হেৰি, সুস্থ জীৱন যাপনৰ বাবে খাদ্যৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কিন্তু।
হয়। হেল্ল'।
অ'।
অ', কোৱাচোন।
উম আজি তোমাৰ পৰা মই বহুতো কথা শিকিলো নজনা কথা আৰু বহুত শিকিব। পালো আৰু। খাদ্যৰ সম্পৰ্কে আৰু মনত সেই আনন্দ ছো আৰু। আৰু খাদ্যৰ বিষয়ে সচেতন হোৱাাতো। সকলোৰে দায়িত্ব।
অ 'সেইটো হয়।
এতিয়া মই বিদায় লও আকৌ লগ পাম ধন্যবাদ।
উম অ' ঠিক আছে ধন্যবাদ।
উম।
দিয়া।